অহ, কি খবৰ?
মোৰ ভাল। তোমাৰ?
মোৰো ভালেই দিয়া। এই ক'ত ঘৰতে আছানে?
হয়, হয়।
অহ, মই ঘৰতে আছোঁ। হেৰি এইটো কি বুলি কয় কথা এটা কাৰণে ফোন কৰিলোঁ। এ, পৰিৱেশৰ বিষয়ে মানে অলপ হেৰি লাগিছিলে। তথ্য অলপ লাগিছিলে, কাম অলপ আছিল মোৰ, এই আৰ্টিকুল এটা লিখিবলগীয়া আছিলে পৰিৱেশৰ বিষয়ে। তই অলপ জান'ৱেই বাৰু দে পৰিশৰ বিষয়ে, চবেই জানে ন' অলপ চলপ কিন মই সুধি লওঁ পৰিৱেশৰ বিষয়ে সেইটো কাৰণে ফোন কৰিলোঁ।
হুম, এতিয়া কি লিখিবা পৰিৱেশৰ বিষয়ে?
পৰিৱেশৰ বিষয়ে মই অলপ দিছোঁ বাৰু মানে পৰিৱেশ প্ৰদূষণ কিহৰ কাৰণে হৈছে বা পৰো পৰিৱেশ সংৰক্ষণ কেনেকৈ কৰিব লাগে আৰু পৰিৱেশ প্ৰদূষণ হোৱাৰ কাৰণে কি কি প্ৰব্লেম হৈছে। সেইবোৰৰ কাৰণে মই লিখিছোঁ বাৰু মানে অলপল হেৰি কৰিছোঁ, তোমাৰ লগত সেইখিনি ডিছকাচন কৰি লওঁ।
উম, ঠিকে আছে দিয়া।
উম, উম, এতিয়া মই তুমি কোৱাচোন এতিয়া পৰিৱেশ প্ৰদূষণৰ কাৰণ কিছুমান?
পৰিৱেশ প্ৰদূষনৰৰ কাৰণ বুলি ক'লে এতিয়া তুমি বিভিন্ন কল কাৰখানা তাৰপিছত তোমাৰ অ' প্লাষ্টিক শ্লাষ্টিক এইবিলাক জৰুৱাবিলাক।
যোৰ
তাৰপিছত তোমাৰ হৈছে জাবৰ জোথ থৰ পৰিবিলাক নদ নদীত পেলোৱাই এইটোও পানী প্ৰদূষণ কৰে, তাৰপিছত গছ গছ গছনি কাটাৰ পিছত যি আমাৰ গোলকীয় মানে তোমাৰ সেউজ গৃহ গেছৰ উম, সেউজ গ্ৰেহ সেউজ গৃহৰ গেছৰ বৃদ্ধি হয় তাৰপিছত তোমাৰ পেট্ৰল এচি এইবিলাক ব্যৱহাৰ কৰাৰ ফলতো আমাৰ প্ৰদূষণ হয়। বিভিন্ন কাৰণ, এইবিলাক বহুতো কাৰণ আছে।
উম, হয় বাৰু। আৰু এয়ে মানে এতিয়া এ ভি গাড়ী আহিছে ন' এতিয়া পলিউচনবিলাক কমাবলৈ, ইভি গাড়ীবিলাক ধৰি লক বেটেৰী গাড়ীবিলাকত যোনবিলাক মানে ইলেট্ৰিক ভেহিকেল আৰু সেইবিলাকত ধৰি লোৱা অলপ পলিউচন চনটো কমাইছে সেইবিলাক গাড়ীয়ে, তোমাৰ মতে সেইবোৰ হ'ব লাগে নে নহ'ব নালাগে?
হ'বটো লাগে, চ'লাৰ গাড়ীবিলাক অলপ বেছি উপযোগী হয়।
চ'লাৰ গাড়ীবোৰ ন' উম, হয় বাৰু চ'লাৰটোত যিহেতু সূৰ্যৰ ৰশ্মি সহায়ত চলে তেতিয়া পৰিৱেশটো বেছি প্ৰদূষণ নহ'ব ন'?
উম।
উ, এতিয়া বেছিকে পৰিবেশ প্ৰদূষণ হোৱাৰ কাৰণটো হৈছে আমাৰ অসমত বিশেষকে কল কাৰখা নাবোৰৰ কাৰণে ন'?
আমাৰ অসমত বাৰু কল কাৰখানা ইমানো কল কাৰখানা নাই, আমাৰ অস সমত বাকী ৰাজ্যসমূহৰ
অ', অ' হয় বাৰু কিন্তু তথাপি আমাৰ অসমত বিশেষকে হোৱাৰ কাৰণ কি? উ, প্ৰদূষণ আমাৰ অসমতো
সেয়াই গাড়ী মটৰবিলাক।
উম, গাড়ী মটৰবোৰ ন'?
কৰি বোৱা হয় আৰু অসমত।
উম, উম, হয় বাৰু। কথাটো আৰু আমি উ, আমি সংৰক্ষন কৰিবলৈ কি কি কৰিব লাগিব?
সংৰক্ষন কৰিবলৈ এতিয়া যদি আমি কওঁ তোমাৰ জীৱাশ্ম ইন্ধনটো আমি সংৰক্ষণ কৰিব লাগিব য'ত যে আগৰ প্ৰজন্মই ব্যৱহাৰ কৰিব পাৰে। জীৱাশ্ম ইন্ধন মানে তু তোমাৰ এইবিলাক পেট্ৰলিয়াম, ডিজেল এইবিলাকক কোৱা হয় জীৱাষ্ম ইন্ধন।
উম, এইবোৰ আমি কম ব্যৱহাৰ কৰিব লাগিব ন'?
এইবোৰ আমি কম ব্যৱহাৰ কৰিলে আমাৰ দুটা সুবিধা আছে এটাত তোমাৰ প্ৰদূষণ কম হ'ব আৰু আনটো তোমাৰ সেইটো সংৰক্ষণ কৰিলে আমাৰ আগৰ প্ৰজন্মই ইয়াক ব্যৱহাৰ কৰিব পাৰিব।
অ', আমি মানে এতিয়া যোনবোৰ হেৰি শক্তি সোনকালে পাওঁ সেইবিলাক বস্তু বেছিকে ব্যৱহাৰ কৰিব লাগিব ন'?
উম।
মানে নবীকৰণ যোগ্যবোৰ আৰু ন' যোনবোৰ উৎপাদন হতে বেছি সময় নালাগে উম। তাৰ উপৰিও এতিয়া আমাৰ পৰিৱেশটোতো বাৰুতে বেলেগ ৰাজ্যতকে আমাৰ এতিয়া পৰিৱেশতটো ভালেই ন'?
উম।
আমাৰ পৰিৱেশটো এতিয়া বৰ্তমান ভালেই হৈ আছে কাৰণ আমাৰ আৰু গছ গছনি কটাৰ কাৰণেও হয় নেকি পৰিৱেশটো দূষিত ন'?
গছ গছনি কাটিলে তোমাৰ এতিয়া কি হয় গছ গছনি কাটিলে তোমাৰ যে কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণটো বৃদ্ধি পায়। বায়ুমণ্ডলৰ। যাৰ ফলত তোমাৰ সেউজ আবৰণ আমাৰ যোনটো সেউজ আবৰণ সেউজ আবৰণ মানে কি এতিয়া তোমাৰ এটা লেয়াৰ থাকে যিটোৱে সূৰ্যৰ পা অহা অতি বেঙুনীয়া ৰশ্মিটো ই মানে ৰখাই থৈ দিয়ে যেতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ উম, সেইটো আমাৰ দেহৰ কাৰণে বেয়া যেতিয়া তোমাৰ এই ৰশ্মিটো আমাৰ গাত লাগিব সেইটো আমাৰ কাৰণে বেয়া যেতিয়া আমাৰ উম বায়ু হয় হয়। বায়ুমণ্ডলত যেতিয়াই বেলেগ গেছ বাঢ়ি যায় তেতিয়াইো আৱৰণটো কমজোৰ হৈ যায়।
উম, উম।
তেতিয়া সূৰ্যৰ বেঙনীয়া ৰশ্মিটো আমাৰ পৃথিৱীত সোমাই আহে।
অ', সেইটো ন? আৰু এতিয়া
উম, গছ গছনি কটাৰ কাৰণেও হয় বাৰু।
অ', পৰিৱেশ দুূষিত হৈছে গছ গছনি আৰু আৰু কিহৰ কাৰণে হৈছে আপোনাৰ মতে। তোমাৰ মতে আৰু কি কি কাৰণত হৈছে।
আৰু এতিয়া তোমাৰ এ জাবৰ জোঁথৰ সমূহ নদীত পেলোৱাৰ ফলতো নদীৰ পানী প্ৰদূষিত হয় উম, এতিয়া আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কাষৰীয়া অঞ্চলসমূহ তাত তোমাৰ যোনবিলাক উপত্যকা কাষৰীয়া অঞ্চল যোনবোৰ ব সতি আছে সেই মানুহবোৰে পানীতে জাবৰ জোথৰবোৰ পেলাই ইয়াৰ উপৰি তোমাৰ কল কাৰখানাৰ যোনবোৰ জাবৰ জোথৰ সেইসমূহো পানীতে পেলোৱা হয়।
পানি পেলো
উম, তাৰ ফলত পানীত থকা জীৱ খিনি মৰাৰ লগতে উপত্যকাৰ যোনটো ৰ কাষৰ অঞ্চল সেই অঞ্চলখিনিও তোমাৰ প্ৰদূষিত হয় পানী। তাৰ ফলত বিভিন্ন বেমাৰ বিয়পি পৰে মানুহৰ মৃত্যুও হয়।
উম, উম, উম, বুজিছো বাৰু এতিয়া মই ইয়াৰ সংৰক্ষনৰৰ কাৰণে কি কি কৰে সেইখিনি চাইছিলো বাৰু অলপ। সেইখিনি বিষয়ে কওঁ। সংৰক্ষৰ কাৰণে মানে এতিয়া আমি কি কৰিব লাগে বিশেষকে গছ গছ আমি ৰোপন কৰিব লাগে কাৰণ কিয় গছ থাকিলেহে মানুহ জীয়াই থাকিব ন পৰিৱেশ উম। অধিক মাত্ৰা সেইটো কাৰণে মই মানে সংৰক্ষণ সেইখিনি লিখিছো যে গছ গছ আমি অধিক মাত্ৰাত ৰোপণ কৰোঁ। তাৰপিছত তেতিয়াহে আমাৰ ধৰি লও জলবায়ুতটো ভাল হ'ব বা পৰিৱেশ ভাল হ'ব, তেতিয়া মানুহ। উম্, অক্সিজেনৰ মাত্ৰাটো বাঢ়িব বা বিশুদ্ধ অক্সিজেন পোৱা যাব। এতিয়াতো গাড়ীৰ পৰা ওলোৱা সেই বেয়া গেছবোৰে আমাৰতো দেহত একে লগতে হেৰি কৰি আছে।
উম্।
আকৰা মানে হেৰি কৰিছে। বেয়া কৰি আছে ন, গেছবোৰে শৰীৰটোৰ। তাৰ ফলত বেমাৰ ধৰিলোৱা বহুত হৈছে মানুহৰ। এতিয়া যদি আমি, সংৰক্ষণ কৰিব লাগিব। সেইটো। তাৰ পৰা আমি ধৰি লোৱা ওলোৱা বেয়া গেছ খিনি, আমি এতিয়া গছ ৰোপন কৰিলে সেই বেয়া গেছবোৰ, গছৰ পৰা ওলোৱা সেইটোৱে কাটি দিব, তেতিয়া আমাৰ অলপ লাভ হ'ব ন।
হয়।
উম্, সেইবোৰ লিখিছো বাৰু মই। আৰু আৰু কি কি লিখিব লাগিব। আমি নদ-নদীতো জাবৰ-জোথৰ পেলোৱাটো কমাব লাগিব ন।
জাবৰ-জোঁথৰ পেলোৱাতো কমাব নালাগে, আমি কি কৰিব লাগিব, সেই জাবৰ-জোঁথৰ সমূহ এটা জেগাতে আমি সংৰ ক্ষণ কৰিব এটা এটা জেগাতে পেলাব লাগিব।
আৰু সেই জাবৰ-জোঁথৰৰ পৰা ওলোৱা ধোঁৱাইও, পৰিৱেশ বহুত দূষিত কৰে ন। প্ৰদূষিত কৰে।
হয়।
উম্, উম্। সেই জাবৰ-জোঁথৰবোৰো আমি পচন সাৰৰ কাৰণে তৈয়াৰ কৰিব লাগে চাব গ'লে। যোনবিলাক প্লাষ্টিক নহয়, যোনবোৰ ধৰি লক সোনকালে প যায় ন
মানে তুমি, জাবৰ-জোঁথৰ দি পচন সাৰ প্ৰস্তুত কৰিব নোৱাৰিবা নহয়।
অ',
পচন সাৰ তৈয়াৰ হয় তোমাৰ জীৱ-জন্তুৰ মৰাশৰ পৰা।
মৰাশৰ পৰা ন, ধৰিলোৱা, ধৰিলোঁ ধৰিলোঁ আৰু অ', বুজিছোঁ নহয়। প্লাষ্টিবোলিয়ে নহয় এতিয়া ধৰি লওঁ চব্জি, এতিয়া ধৰি লোৱা আমি ঘৰত ব্যৱহাৰ কৰা চব্জি পাচলি হওঁক, তাৰ বাকলিবোৰে সেইবোৰ আমি নিৰ্দিষ্ট গাত খান্দি পেলাই আমি যদি তাত সেইখিনি পচাই থওঁ খেতিত দিবলৈ সেয়াই খাৰৰ য হেৰি হ'ব
হয় হয়।
উম্, সেইটো কৈছোঁ মই, পচন সাৰ হিচাপে আৰু উম্ সেইটোয়ে, সেইবোৰ যেতিয়া আমি দিব পাৰিম। সেইবোৰে তেতিয়া সেইবোৰটো পৰিৱেশ দূষিত কৰে ন বহুতখিনি য'ত ত পেলাই দিলে তাৰ পৰা বেয়া গোন্ধ ওলায়, সেই গোন্ধ আমাৰ নাকত সোমালে বেমাৰ হয়্
হয়, ঠিকে কৈছে বাৰু
ব্যৱহাৰ কৰোঁ। ন।
হয়।
আৰু কি কি লিখিব পাৰি আপোনাৰ মতে, আৰু কওঁকচোন পৰিৱেশৰ
আৰু এতিয়া পৰিৱেশৰ বিষয়ে আপুনি যদি লিখিব বিচাৰে তেন্তে
আমাৰ ভাৰতত ভ
চৰকাৰে ভাৰতবৰ্ষৰ বিভিন্ন আঁচনি, গছ ৰোপনৰ বাবে বিভিন্ন
অ', বিভিন্ন আঁচনি দিছে বাৰু আমাৰ অসমতো বহুত গছ, গছ-গছনি ৰুইছে। বৰ্তমান বাৰু
উম্।
এনেই, এনেই চবতকৈ প্ৰদূষিত ৰাজ্য কি আমাৰ অসমৰ ভিতৰত হেৰি, ভাৰতৰ ভিতৰত আপুনি জনামতে
প্ৰদূষিত ৰাজ্য,
উ নতুন দিল্লী নেকি চাগে ন, দেলহিও হ'ব চাগে।
উম, প্ৰদূষিত ৰাজ্য উম, নতুন দিল্লীও হয়। আমাৰ অসমৰ ভিতৰত যদি কোৱা হয় গুৱাহাটীও হয়।
গুৱাহাটী ন আমাৰ অসমৰ ভিতৰত, প্ৰদূষিতৰাই জিলা হিচাপে ধৰিলে।
হয়।
উম, জিলা মানে ৰাজ্য আৰু প্ৰদূষিত ৰাজ্য হিচাপে ধৰিলে।
উম উম, জিলা, জিলা পৰিলে আমাৰ অসমৰ ভিতৰত গুৱাহাটী হ'ব। আৰু, ৰাজ্য হ'লে দিল্লীও হ'ব, আৰু বিভিন্ন ৰাজ্্য আছে।
উম। তাকে গুৱাহাটীত বেছি পৰিমাণে হয় ন তাত মানুহৰ যান- বাহন যিহেতু চলিয়ে থাকে, বসতি অধিক, আৰু পৰিৱেশ দু ূষিত হয় ব বসতিৰ কাৰণে জনসংখ্যাৰ কাৰণেও পৰিৱেশ দূষিত হয় ন।
জনসংখ্যাৰ কাৰণে, মূলটো জনসংখ্যাই। মূল জনসংখ্যাৰ পৰিৱেশ প্ৰদূষিতৰ, পৰিৱেশ প্ৰদূষণত াণ মূল জনসংখ্যাই।
জনসংখ্যাৰ ফলত বহুতো পৰিৱেশ প্ৰদূষণ হয় ন।
হয়।
উম, এতিয়া আমি মানে খন ৰক্ষা কৰিবলৈ হ'লে আমি এতিয়া জনসংখ্যা বিশেষকে আমি এতিয়া জনসংখ্যা বৃদ্ধি তাৰপিছত গছ ৰোপন আৰু এই উ পানী প্ৰদূষণ কৰাতটো আৰু উ মানে লেতেৰা বস্তু দহন কৰাটো আমি ৰক্ষ
হয়।
এইকেইটা আমি ৰক্ষা কৰিলে আমি পৰিৱেশটো দূষিত পৰা ভাল হব, পৰিৱেশ দূষিত হোৱাত সকাৰণে বহুতোতো বেমাৰৰ, বেমাৰ হৈছে ন মানুহৰ।
হয় হয়।
পৰিৱেশ দূষিত কাৰণে, উম ঠিকে আছে। আপোনাৰ পৰা এইখিনি জানিবতে ভাল লাগিলে, আৰু কিবা তথ্য থাকিলে, আপুনি জনাব। বা মই ফোন কৰিম আপোনাক আৰু কিবা যদি দৰকাৰ হয় ন, ঠিকে আছে। আচ্ছা, তেনে হ'ব দিয়ক ন ৰাখিছোঁ, আপোনাৰ লগত ভাল লাগিল আপোনাৰ ডিছকাশচনটো শুনি ভাল লাগিল। আপোনাৰ লগত, আগলৈও যাতে এনেকে কিবা থাকিলে আপোনাৰ লগত ফোন, কৰো ফোন কৰি পেলাই আপোনাক ডিচকাচন কৰিম দেই।
হয় হ'ব দিয়ক।
ঠিক আছে, ঠিক আছে, হ'ব দিয়ক।